কি? শুনিছোঁ কি কৰি আছে?
হেল্ল' হেল্ল'?
কি কৰিছে? অ, কি কৰি আছে বাৰু?
হেল্ল'?
শুনিছোঁ, কি কৰি আছে? মই এনে বাটৰ চাইদে ওলাই আহিছোঁ। অ'।
ঘৰতে আছে কতো যোৱা নাই নেকি?
এই পথাৰ পথাৰ যাম, হেল্ল?
অ'।
এই পথাৰলৈ যাম এই ধান ধান ৰুইছে বোলে মাহঁতে। এনে চাব যাম। তাৰপিছত আলি চালি বান্ধিম চাগে।
অ, ৰোৱনী লগাইছে নেকি?
অ'।
অ, অ'।
অ', এতিয়া খোৱা বোৱা হ'ল?
খোৱা বোৱা ভাত খোৱা নাই ছাহ খালো ভাত ৰাতিপুৱা নাখাও যে এনেকে।
অ', দেৰি হয়।
আপুনি খালা নেকি? অ'। আপুনি খালেনে? উম, অলপ মানে একদম দুপৰীয়া ফালে খোৱা যায় মানে। কিবাখন নাখাওঁ, অ'। হেল্ল'?
অ', ডাইৰেক্ট দুপৰীয়া আনে। দ বাৰটা মান বজাত ঠিকে আছে তেনেকে খাব লাগে অ'। ৰাতিপুৱা খাব নালাগে মানে ৰাতিলৈ আকৌ বয়া হৈ যায়গে।
ৰাতিপুৱা খালে মানে আকৌ কি হয় দিনত এবাৰ খাব মন যায়গে। ৰাতিলৈ ইমান ভোক নালাগে।
উম। অ'।
তাৰপিছত
বাকী ৰোৱনীক ভাত বনাই খুৱাব নেকি? নে নোখোৱাই? পথাৰ আমাৰ এনেকে খেতি কৰা নাই যে এইবাৰ আমাৰ মানে হেৰি সৰিয়হ খেতিহে কৰা যায় বেছিকে
অ', সৰিয়হে কৰে।
অ', মানে ৰোৱাটো ইমান নহয়। ধানটো মানে ইমান নকৰে মানে সৰিয়হ তাৰপিছত তিল কৰে। সিফালে সৰিয়হ সৰিয়হ খেতি কৰে নে নকৰে?
অ'।
সিফালে কৰে নে নকৰে সৰিয়হ খেতি?
সৰিয়হ কৰে কৰে আমাৰ ইয়াত কৰে নিজেও পেৰে তেল
অহ
কৰে কৰে আমাৰ ইয়াতো কৰে
তাৰ পিছত এনেকুৱা মাকৈ খেতি কৰে নে নকৰে আও যে মাকৈ যে এইটো যে
হয়টো গম পাইছো
অহ আমাৰ এইফালে গেৰুৱা চাইডে যে মানে বহুত বেছিকে কৰে
তাত বহুত বেছি কৰে অ মহ অ অ মই দেখিছো বাৰু তাত একদম কোলা কোলা হৈ থাকে ন বহুত ডাঙৰ ডাঙৰ হয়
অহ গোটেই মানুহ প্ৰায় মানুহবোৰে হেৰি মাকৈ খেতিকে কৰে সেইফালে মানে বেছিকৈ
অহ তই এইটো লাভজনক বাৰু বহুতখিনি
অহ লাভ হয়
কেনেকে বাৰু কেনেকে কৰা হয়
কেনেকে কৰা হয় মই এইফালে দেখা নাই ভালকৈ কিন্তু এনেই মানে গুটি আহ মাক কৈ গুটি থাকে ন সেইটো প্ৰথমতে ৰুব লাগে নেকি সেই মানে মই ভালকে নাজানো কাৰণ এইফালে নকৰে যে আমাৰ ভিনদেউহতে কৰিছ কৰিছিলে মানে তথাপি ভালকে দেখ
আলু
হা হা
অহ আলু আনি নিচিনা ৰুৱে চাগে
অহ সেনেকে ৰুৱে প্ৰথমতে ৰোৱা পাছত আৰু
এই আলু লো ৰোৱা নিচিনা কৰে নেকি মানে মাৰি
অহ সেনেকৈ কৰে কৈচো বোলোঁ সেনেকেই ৰুৱে অহ হোম
লাইন লাইনকে ৰুই দিয়ে মানে
অ' অ লাইন লাইনকে ৰুই, ৰুই দিয়ে মানে৷ বস্তুটো সেনেকৈ, বেছি দিন নালাগে এ মাহৰ এমাহ দেৰমাহৰ মাজতে হৈ যায়গৈ৷
কেইমা, কেইমাহ মান লাগে চাগে
এ এমাহ, দেৰমাহ, দুমাহ এনেকুৱাতে হৈ যায়গৈ, বেছি দিন নালাগেতো৷
দুমাহ, দুমাহমান পিছত হৈ যায় চাগে৷ ঘৰত অকলে আছে নেকি আপুনি?
তিনিমাহ মান লাগে চাগে ন?
হা? ঘৰত অকলে আছে নে, ভণ্টি ক'ত?
অ' দেৰ মাহতে হৈ যায়৷ ভালেইচোন নহয়৷
অহ
উম, উম আৰু দামো চাগে এইটো কেনেকে বিক কৰে জানো-বিকে জানো? এ এইটো কি বেপাৰী লৈ লৈ যায় নে বস্তাত ভৰাই বেচে নে, নে এনেকে গোটা গোটাকে বেচে?
হেৰি কৰে মানে শুকুৱাই বস্তুটো মানে এই প্ৰথমতে এনেকুৱা মেচিনেদি মানে হেৰি কি কয় এনেকৈ এটা এটা কৰি দিয়ে যে, অ' শুনিছে? প্ৰথমতে মানে এই মেচিন হেৰি বস্তুটো মানে প্ৰথমে মেচিনে দি মানে মাৰি লয়
এই এতিয়া ক'ত অকলে আছো?
অ, হা?
হেল্ল'। হেল্ল'। তুমি কবাত গৈছা নেকি?